হেল্ল'?
হেল্ল'?
অ, দাদা ভাল আছে না আপুনি?
অ, ভালে আছো। আপুনি ভাল আছে ন?
মই ভাল, কি কৰি আছে আপুনি?
কৰা নাই আকৌ ঘৰতে আছো।
অ, কাম বন কৰা নাই আজি?
কাম - বন নাই অলপ ব বজাৰ কৰিব গৈছিলো। দোকানৰ মালডাল আনিলো আৰু। হেল্ল'? হেল্ল'? হেল্ল? হেল্ল'? হেল্ল'? হেল্ল'?